শুনি ছনে?
শুনিছ অ শুনিছো
অহ কি কৰি আছ।
মাই এনে শুই আছো কিনো কৰিবি শুই থকা বাদে টো বেলেগ কাম নাই ৰাতি দিন অকল শুই থকা হে। চকী এখন আছিলে সেইখনো ভাগি থাকিলে।
প্লাষ্টিকখন
চকী এখন আছিলে সেইখনো ভাগি থাকিলে।
প্লাষ্টিক খন নহয় জানো?
উম।
কেনেকে ভাঙিলি।
কিক মাই।
ডাইক গৈছিলো ভাঙিয়ে পেলালি মানে
এয়ে
খঙৰ চোতত নে এনেই
এ নহয় তেনেকে নহয় মই এই এদিন বহি আওজি মানে বহিব পাৰি চকীখন আওজীৱ নোৱাৰি আওজা খন নাই খুব য'ত কলেজৰ পৰা আহি বহি দিছিলো ফেনখন লগাই ফেক কে ফাটি থাকিলে গোলেটো
পিঠি চাইডটো মানে।
উ পিঠি চাইতটো দুফাল হৈ গল আজিকালি চকীবোৰ ইমান হেৰি নহয় নহয়
অ
আমাৰ ঘত দুখন চকী আছে আগতে। এই আজি তিনিবছৰমান আগলৈকে দুখন আছিলে এখন এবাৰ সেই কাজিয়া লাগি পেলাই ভাঙিলে মানুহ দুটাই। আমাৰ ঘৰত মেজি ফুৱাই থাকোঙতে এতিয়া এখন আছে সেই চকী দুখন কেতিয়া কিনা ন
নিজেই কিনা
আমাৰ মাক বিয়া নপতা আগতে দেউতাৰ ভাগ গেয়েজ আছিলে গেয়েজৰ কাৰণে কিনিছিলে সেই দুখন চকি
এই লোহাৰ
উমহু আমাৰ যে পিছফালে পায়ি থয় কোলা ৰঙৰ যে চকীখন দেখিছ নাই অলপ যে বেলেগ তাইপৰ পুৰণা দিনৰ নিচিনা।
অ' গম পাইছোঁ অ ' গম পাইচো অ দেখিছো অ
মানে এই ভাল চকিখন যে নভগা চকিখন যে
অ অ অ গম পাইছো অ অ
এইখনে তেতিয়াই কিনা এতিয়াই সেই ছুগী
এই আগৰ দিনৰ বিলাক উম আগৰ দিনৰ লগত এইবিলাক পাত্তা নে- পায়
নেপায় আগৰ দিন বস্তু একোৱেইে পাত্তা নাপায় আজিকালি।
অ
আগৰ দিনৰ বস্তু লগত
উ।
আগতে আগৰ গাড়ীবোৰ আগৰ দিনৰ গাড়ী কিমান নএ মজবুত এক্সিডেণ্ট হলে মানুহ ইমান নমৰে আজিকালি গাড়ীয়ে
চব নাহা
যে
অহ।
আমাৰ ইয়াত যে যিকেইটা এক্সিডেণ্ট হয় বহুত ডাঙ ডাঙ এক্সিডেণ্ট হয়।
ডাঙৰ ডাঙৰ অ
নাই অ এই মাজতে যে ছোৱালী ছোৱালী তিনজনী যে মইছিলে যে ল'ৰাৰ লগত যে বগাৰ ৰঙৰ যে গাড়ীখনত যে চুইফ্ট খনত যে উ
বানৰা
ৰাখি ৰাখিথোৱা ট্ৰাকখনত যে মাৰিছিলেগে যে ৰাতি যে খুব।
জানো পাহৰিব পাওঁ
তাৰপিছত আকৌ আৰু এখন যে এই যে আমাৰ যে এই আমাৰ বিদ্যালয় লৰাটো যে আমাৰ বিদ্যালয়লৈ ল'ৰাটো যে এইটো যে গৈ পেলাই যে এই যে স্কপিঅ খনে যে মাৰিছিলেগে যে খুব জোৰত কোঠাটো মনত।
সেইটো আছে অ সেইটো ল'ৰাটো কোনটো আছিলে বাৰু।
এইটো লাদা আম তহঁতি চিনি নাপাওঁ মই চিনি পাওঁ।
অ '
সেইবাও সেইবাও আমাৰ সেইবাৰও আমাৰ কলেজৰ ছোৱালীয়ে মোৰ বাৰু আমাৰ কলেজৰ ছোৱালী মৰিছে
অ নহ বোলোঁ আমাৰ ঘৰ চৰ এটাই মাৰি থৈচোন গছৰ ওপৰত উঠাই দিছেচোন তত তাত গছবোৰ উঠাই দিয়া নাই জানোঁ আমাৰ ঘ
আমা তাত।
অ তহঁতৰ তাত
কেতিয়া কিমান দিন হ'ল বাৰু কথাটো
হ'ল বহুত দিন হ'ল আমাক ঘৰ কাষৰ ঘৰ যে। এই মন্দিৰটোৰ চাইডৰ পিছফালৰ মানুহঘৰ যে।
অহ অহ গম পালোঁ।
গছৰ ওপৰত যে উঠাই দিছিলে যে।
থাকে। সি উঠোৱা বিধৰ মানুহ তাক মই দেখিলে হাহি উঠে।
অ ৰবি যা এটাও।
তাই সেখন বেচিব পাৰিলে নাই?
সেইখন বেছিব নোৱাৰে নেকি সেইখন?
অ মোক কোনে কিনিব বাৰু ইমান দাম দি দাম যিটো কৈছে।
উম।
মোৰখনত দাগ এটাও নাই মই ইমান কম পাইছোঁ।
অ সেখন অৱস্থা নাই। তাতে ঘৈণীয়েকক খেদিলে ঘৰৰ পা।
খেদিলে নি?
উম ছাগলী এজনী লৈ আহিলে ছাগলীজনীকো লৈ গ'লগে
তাকে।
ঘৰ পা মানে ছাগলী এজনী লৈ আহিছিলে। কুলা ছাগলী এজনী লৈ গ'ল গে ঘৰলে অ এজনী
এদিন তহঁত তাত ভাওনাত গৈছিলো নেকি সেইফালে?
অ।
আৰু গৈছোঁ আও একদম পুৰা ড্ৰেছযোৰ পিন্ধিলৈ মেকাপ- চেকাপ কৰা নাই মুকুতটো লগাই লৈ চুলি এ কি মুকুত নাই লগোৱা চুলিখোপা লগাই লৈছে। লগাই লৈ একেবাৰে দেচ বানদা ফন্দৰ চোতাল খনত এই খোৱাক চোতালখনত একদম পূৰা চিৰি চিঞৰি বচন মাতি আছে।
অ এইবাৰ এইবাৰ।
অহ, এইবাৰ। এই বা ঘৰলে যাওঁতে মই।
উম।
মাতিছে একদম ডেষ্ট পিন্ধিলই।
এইৰে ভাওনা ভাওনা ভাওনা খতম হোৱা দুদিনমানৰ পিছতেই গ'ল।
হ'ল অৱে। ভাওনা চাই গৈছে মানে - ভাওনা চাই গৈছে মানে। একেবাৰে গ'ল নে ঘূৰি অহাকে গৈছে?
আহিলে আকৌ।
আকৌ', আহিলে নেকি
আকৌ আহিলে
ছাগলী জনী আনিলে নাই?
ছাগলী জনী আনিছে গৰু পিতন দিলে আনি আমি এতিয়া গৰু পিতন দিলে ধৰিভৰাই লৈ পেলাই ভিতৰত ভৰাই
অঁহ
মই ঘৰলৈকে শুনিছো পিতন দিয়া অহ এটা -এটা নিজে পলালে ভয়ছোততে
তেওঁ হ তাই এখন চলে নাই দোকানখন তাৰ দোকানখন চলে নাই একেবাৰে বন্ধ কৰি দিলে নি এনেই চলিছে নে নাই বাৰু নচলোৱা নচলা কাৰণে বন্ধ কৰিলে নে বেলেগ কাৰণেও বন্ধ কৰিলে
এই যে যোনটোৱে বনাই মেলে সেইটো ইয়াৰ পৰা খেদিলে যে।
অ সেইকাৰণে বন্ধ কৰি দিলে
মানে কি হ'ল কেচতো খেদাৰ কাৰণ আছে তাৰ মাকজনী আহি লৈ পেলাই মানে হেৰি কৰিলে সি দিনটো মানে দিনত ভাত চাত নাখালে নেকি তাৰ মানে তেহঁতৰ দোকানৰে দিম দুটা আমলেট কৰি পেলাই খালোঁ
তাৰপিছত।
তাৰ পৰা মাকে আহি বোলে দেখিলি দিমটো কালে লাগে। আগলে মই খাওঁ বেলেগলে ভাত নাইখোৱা
তই কেলে খাবি বোলে এইটো তোক খাবলৈ আ দিয়া নাই নহয় বোলে। বেছিবলৈ আনি দিলে তাৰপিছত আহ, সিও তেনেকে নাখামেই এইবিলাকত ভাত চাত নাখামেই তেনেকে কিবাকিবি কলে আৰু। অ গ'লগে সি? ভীমহেঁতে কেনেকে আনে জান, প্লিক কে নানে নহয়। পাঁচটো ছয়তাকে কে আনে ফাষ্টৰ্ফুড ফাৰ্ষ্টফুড ৰ দোকানলে
তাকেহে মোৰ ব্লগটো খুলিলে গম পাওঁ নে
খুলিলে নে
এ এতিয়া পতককে দেখিলো মানে। দি পি খন
কিবা দিছে নি
একো দিয়া নাই নিদিয়েও বাৰু মই সেইটো জানো কিন্তু কৈছো আৰু খুলিলে বোলি। মই আৰু এইখন কিতাপ পঢ়িব নিবিচাৰোঁ আৰু জীৱনত।
নালাগে নপঢ়িবি এনেই মাথা চাথা বেয়া হব এখন পঢ়িলে
না মই কাৰো লগতে যাওঁ
কৰোঁ লগতে বুলি নহয়
নাই মই একেবাৰে একেবাৰে সামৰি দিলো আও জীৱনৰ কাৰণে
নহয় ওপৰ পৰা পঢ়িবি সেইকাৰণে
ওপৰে-ওপৰে নপঢ়ো- ওপৰে - ওপৰে নপঢ়ো মই এতিয়া লিখিম।
তই এইবিলাক নাজান, তই লিখিব নালাগে।
মই লিখিম এতিয়া মই মই সঁচা কথা কৈছো, মোৰ মানে এতিয়া এনেকুৱা হৈ গৈছে মই সেইবিলাকক সময় দিয়াটো দূৰৰ কথা মই লিখি শিকিবলৈ সময় পোৱা নাই মই এনেকুৱা দিন আহি গ'ল আজিকালি।
আকৌ সেইখন কিতাপ আকৌ বেলেগে পঢ়িব নালাগে।
নাই- নাই আৰু কিতাপ মই নপঢ়ো আৰু মই লিখিমহে এতিয়া।
অ
সেয়ে যি খন মেলিলো দুবাৰ কে এবাৰ পাঁচ বছৰৰ কাৰণে এবাৰ দুবছৰ কাৰণে পঢ়িলো আৰু মানে
সাত বছৰ ভাল কিতাপ লিখিলোঁ।
তাকেতো প পঞ্চম শ্ৰেণীৰ বা পাঁচ বছৰ দশম শ্ৰেণীলৈকে পঢ়িলোঁ তাৰপিছত আকৌ দুবছৰ একাদশ আৰু দ্বাদশ মানে হায়াৰ ছেকেণ্ডৰীটো পাছ কৰিলো
উম,
তাৰপিছত এতিয়া সামৰিম আও মানে এতিয়া লিখোঁ আৰু নিজে কিতাপ লোকৰ কাৰণে।
বয়স হৈছে যে অলপ
তাকে।
লিখ- লিখ - লিখ - লিখ-লিখ
এ লিখিম মই মই লিখিম।
উম।
মোৰ বেলেগ এ জছ উঠি আছে মানে। হ'ল এইবিলাক মানুহক কোৱা নাছিলো কিন্তু আজি এক দেৰ বছৰ আগৰ পৰা বৰ বেলেগ এটা জুজ উঠি আছে মানে
নাম কিটা লিখি লিখি থৈ দিবি।
হ
অ।
কাৰ তহঁতৰ নে?
আমাৰ এয়াৰ নহয় যা লিখিব লাগে যা নামত লিখিম। দুইখন কিতাপৰ নামকিটা লিখি লিখি দিবি।
এ লিখ
পাঁচ বছৰ আৰু দুবছৰটো।
কিতাপখন সেইখন কিতাপ সেই তেনেকে লিখিবলৈ হ'লে সেইখন কিতাপ কচুম দাই পঢ়িব লাগিব। তেওঁহে ভাল দিব পাৰিব
অ
বাপেৰে হলে মাতিব লাগিব এদিন হলেও জোঁৱাই। নহলে উলামগে ৰাতি পুৱাই পুৱাই। দুপৰীয়া দঅ পেক মাৰিলো বাপেকে তাৰ পিছত খেলখন চাই পাবি ঐ মজা। এ তাৰপিছত খেলখন চাই পাবি ঐ মজা
ছা
অ তাকেহে
নাপালে ভাল পায় নে
ন নেপাল নেপালে ভাল কিজানি নেপাল এ ভাল কিজানি খায়েনো মই লাপানী ৰাতি বাৰ বজাত ওলাম ন ৰাতি ৰাতি বাৰ বজাত ওলামগৈ নঙলা জোকাৰি তুৱেঘৰ পদূলিত নঙলা জোকাৰিবলে যাব পদূলি মুখত।
শুনিছা নাই।
শুনি আছো শুনি আছো। শুনি আছো তাকে হে এতিয়া।
শুনিছ নাই।